এ কাত খাই গ'ল
অ
কি হয় বিষয়ে কথা পাতিছিলো আৰু
অ নহয় এই বেমাৰবোৰ কথাই কৈছো দিনক দিনে ৰোগবোৰ বাঢ়ি কৰি আছে কৰোণা হোৱাৰ পিছৰ পৰা ৰোগ বোৰ বেছি মানুহবোৰৰ গাত দেখা গৈছে এই ধৰণৰ কথা বোৰে আলোচনা কৰি আছিলো আমি
অ অ অ হয় হয় দেখা গৈছে আৰু এই ওচৰৰ বৌকেইজনী হওক বা ইমান পটককে মানে হ'ব নালাগে কিছুমান বেমাৰ কেনেকে কেনেকে হস্পিটেলত পাই পাই গৈছেগৈ
হয় হয়
এইবোৰ কি বেমাৰ ধৰিয়ে পোৱা নাযায়। আগতীয়াকে গম পোৱা নাযায় মানে হস্পিতেলত যোৱাৰ পিছত এইবোৰ কি বেমাৰ বুলি জানিব পৰা যায় ।আৰু
অ অ
পতককে হৈ যায় ন
অ আৰু আৰু এটা কথা মন কৰিছে নাই এই বা এই গৰম কেইদিনৰ পৰা যিটো মানুহৰ জ্বৰ হৈছে। সেই জ্বৰটো সাধাৰণতে জ্বৰ উঠাৰ দৰে নহয়।
সেইটো হয় এইটো। কি হৈছে মানে আৰে আগতে যেনেকে এতিয়া দুদিন দুদিন যোৱাৰ পৰো। ঠিক হৈ যাওঁ। কিন্তু এই নহয় এইটো হলে বুলিলে মানে মানুহটো দুৰ্বল কৰি দিয়ে সপ্তাহ- দহ দিনলৈকে মানে বেমাৰত পৰি থকাৰ নিচিনা হয় ভাল নহয়ে নহয় মানে-
ঠিক ঠিক মই এইটো কথাই কব বিচাৰিছিলো। মানে দহ পোন্ধৰ দিনৰ আগত- লগত সাধাৰণ জ্বৰ এটা হলেও সুস্থ হৈ উঠিব পৰা পৰা যোৱা নাই।
অ আহ সেইটো মানে বেমাৰটো আছে আছে লাগি থাকে মানে।
হয় হয়।
আগতেতো তেনেকুৱা নাছিলে ন আগতেতো সেই দুদিন প়োৰো এ খহু দ্ৰৱৰ পৰা কিবা কিবি গাওলীয়া দৰৱ খাই দিলেও মানে ঠিক হৈ গৈছিলে। এতিয়া হস্পিতেেল গৈ দুদিন তিনদিন যাব লগীয়া হৈছে। তাৰ পিছতো সম্পূৰ্ণৰূপে সুস্থ নহয় মানে।
উ
আৰু পেটৰ পেটৰ বেমাৰটোতো হব হৈছেই কবাৰ দিচেন্ট- টি কবা উম।
তাৰ পৰা আজি কি ৰুমতে থাকিবা নে নে কৰ'বাত যাবা।
আজিতো ছুটি আছে বাৰু ডিউটি নাই আহ ৰুমতে থাকিম ।আহ ক'বাত কোৱা প্লেনিং তেনেকে নাই এতিয়ালৈকে বৰ্তমানলৈকে।
নহয় আৰু মই ভাবিছো কি গৰমটো যেনেকুৱা পৰিছে যদি ডিউটি যাবলৈ নাই ৰুমতে সোমাই থাকা। ডি
হে আমাৰ- আমাৰ ৰুমতো প্ৰব্লেম নহয় বহুত গৰম হয় ৰুম বোৰ সৰু সৰু থাকে যে কাৰেণ্টটো নাই মানে একচুৱেলি কাৰেণ্টটো নাই কাৰেণ্টটো নাথাকে আমি বাহিৰত বহি এতিয়া। এনেকুৱা বাঁহগছ আছে বহগছৰ তলত বকি আছো ধুনীয়াকে
হো হো হো হেল্ল'
হেল্ল'
হেল্ল'
অ মোৰ ফ ফোন কল আছে। আহিছিলে মানে ফোন কল এটা আহিছিলে সেইকাৰণে- শুনি নাপাওঁ মানে তাত- হে হে ত কলে যাওঁ - হে আহ এ ছাতি সৰু পোৱালি ছাতিটো মানে হেল্ল'
উ
আহ এ কক এতিয়া,
নহ কৈছো গৰমতটো বহুত পৰিছে আজি।
বহুত বেছি পৰিছে মই ভিতৰত যেতিয়া আছিলো মানে এই - এতিয়া যেতিয়া ৰুমত আছোঁ ভিতৰত আও কাৰেণ্ট চাইণ্ট নাই যেনেকৈ আছো। টো মানে একদম লেপজেপ মানে ঘাম ঘাম পানী ওলাই।
উম।
উম!
এতিয়া কি বাহিৰলৈ গুচি আহিলা।
অ বাহিৰতে বহুত ধুনীয়াকে হাৱা মাৰি আছে এতিয়া, বতাহটো মাৰি আছে ভালকে তাত বহি উপভোগ কৰিছো। ত তালে কি বুলি কয়। ছাইডত পথাৰ আছে পথাৰ। তেনেকে পথা ৰোৱা নাই বাৰু কিন্তু। বেছি দূৰৰ পৰা হাৱাটো আহিলে মানে বেছি টানকে লাগে ন।
কথা থাকিলে এনেও হাৱাটো মাৰি থাকে আপোনালোকৰ ঘৰৰ ছাইডত তেনেকে এতিয়া হাৱা মাৰি থাকে। তেনেকুৱা জেগা এটাত বহি আছো মানে।
উম সেই টা কঁঠাল। এইখিনিতো গৰমটো যে বৃদ্ধি হৈছে এইখিনি আমাৰ ওপৰৰে দুখ। হয় জানো।
হয় হয় হয় হয়। আপুনি কৈছিলে যে এটা কথা গছ -গছনি ৰোৱা কথা এই আত্মসহায় গোট। বোৰক যেনেকৈ দিছে আমাৰ চৰকাৰখনে এই ভাল কামটোৰ কথা কৈছিলে। সেইটোতো ভাল কাম হয়য়েই আৰু নিজাববীয়াকেও মানে আমাৰ যোনবোৰ। ঘৰৰ মানুহ আছে স চবকে। এটা এটা দিনত উ বছেৰেকত এটা গছ পুলি ৰুলো মানে। বহুত খিনি মানে এইবোৰৰ পৰা ৰেহাই পোৱা যাব নেকি বুলি ভাবো গৰমৰ পৰা।
হয়। মানে আৰু এটা কথা হয়। ত যিখিনি আত্মসহায়ক গোট এতিয়া মহিলা আত্মসহায়ক গোট। বিলাকক এতিয়া গছ পুলি খিনি দিছে গছ- পুলিখিনি সিহঁতে বচাব পাৰিছে নাই এই ক্ষেত্ৰত। অকমান চৰকাৰে চকু দিব লাগে আৰু অ নহয় ইহঁতে চে। কৰিছে কিন্তু বা বচাবলৈ কিন্তু। হ'লেও মানে আৰু অলপ যদি কিবা এটা ব্যৱস্থা কৰিলে হয় গছ পুলি এ। এয়া ধৰ দটা উল দিয়ে এ দটা অ আ দ। দিছিল এইবাৰ চাগে তিনিটা নে চাৰিতাকে দিছে। ত' এই তিনি চাৰিটা পুলি যে আমাক লাগিব। সম্পূৰ্ণ সেইটো কথাটো সিহঁতে বুজাই দিব পাৰিলে। মানে আৰু অকমান সফল হল হেতেন নেকি যেন অনুভৱ হয়।
উম উম উম হয় হয়। আৰু এ এইটো বস্তু ইহঁতি আকৌ ফটোও খোজে বুলি কয় যে কিমান বছৰ মূৰত নে এবছৰ। নে সেইটো বস্তু শুনিছিলো চাগে।
ফটো খোজে হয় ফ- খোজে সেইটো হয় মানে। কি যিখন ফটো দিয়ে। প্ৰথমতে ৰুই থাকোতে যিখন ফটো আৰু নেক্সট যিখন ফটো দিয়ে সেই ফ। ফটো দুখন কম্পেয়াৰ ন কৰাকৈয়ে সেই মহিলা গৰাকীক চৰকাৰখনে আ মণিটো পাছ কৰি দিয়ে কিন্তু প্ৰকৃততে মানে কি কৰে মহিলাসকলে গছ পুলুটি ৰোৱাটো ঠিকেই ৰুব সেইটো লোকেশচনত নেক্সট ফটোখন যিটো লোকেশনত গছপুলিটো ৰুইছিলে হয়টো সেইটো লোকেশ্যন নামাৰি বেলেগ কৰবাত গছ পুলি এটা বাচি গল বেলেগৰ ঘৰৰ তা লে গৈ ফটো মাৰি হলো মানে ফটো খন চৰকাৰলৈ পঠাই দিয়ে। কেৱল পইচাৰ খেল হৈ পৰিছে আজিকালি সেইটো প্ৰব্লেম হৈ গৈছে। গম পায় নে?
অ আচ্ছা আচ্ছা এইটো কথা। অ তেনেকুৱা কাণ্ড কৰিছে মানে।
হয় এইবোৰ জানিলে শুনিলে কিবা হাঁহিও উঠে। লাজো লাগে, বেয়াও লাগে নিজৰ কাৰণে আমি কৰিব লাগে একচুৱেলি গছ পুলি। নিজৰ কাৰণে ৰুব লাগে কিন্তু আমি সেই চৰ চৰকাৰৰ কাৰণে বাট চাই আছো চৰকাৰে পইচা দিলেহে আমি গছ পুলি ৰুম। তেনেকুৱা ধৰণৰ এটা কথা নহয়
হয় হয় হয় হয় ।
উ
আজিকালি সকলোতে পইচাই খেল। তেনেকুৱাই হৈ গৈছে আৰু পইচা নহলে একোৱেই নহয়।
হয় কেতিয়া যেতিয়াও বুজি পোৱা নাযায় এই কথাটো যে পইচা নহ'লে এ একোৱেই নহয় বুলি কয় মানুহে কয় যে পইচা-পইচাই সকলো নহয় । বুলি কয় কিন্তু যেতিয়া মানে এনেকুৱা এটা পৰ্যায় আহি পৰিব পইচা নহলে একোৱেই নহয় তেনেকুৱা যেন লাগিব দুনীয়াখনত। আৰু প্ৰকৃততে সেইটো কথা হয়। যদি হাতত ধন টকা যদি হাতত ধন টকা টকা পইচা নাই তেন্তে এই দুনীয়াত কেৱল খাই বৈহে জীয়াই থাকিব পাৰি। বাকী একো এটা কৰিব নোৱাৰিবি। না চিকিৎসা কৰিব পাৰিবি
আহঁ ।
অ নে কাপোৰ এযোৰ ভালকে পিন্ধিব পাৰিবি। নে চপল এযোৰ পিন্ধিব পাৰি সেইবোৰ বাদেই দিয়ক সেইবোৰ এৰি লোৱে। ভালকে ভাত সাজু খাবলৈ পাব
হয়-হয়। এতিয়া সাধাৰণ কথা এটা মন কৰিছে নাই? এই যে আমাক এতিয়া পইচাটো নহ'লে আমি ৰাতি আন্ধাৰত থাকিব লাগিব প্ৰথম কথা। কাৰেণ্টটোত আমি ঘৰে-ঘৰেটো কাৰেণ্ট আছে এইটোতো আন্ধাৰত থাকিব নোৱাৰিয়ে । সেই পাঁচটা, ছয়টা বজাত ভাত খাই কেনে শুব লাগিব আৰু। ৰাতিপুৱা ছটা বজাত, পাঁচটা বজাত উঠিব লাগিব। তেনেক হ'লে মানে আমি পইচা তাত নিদিলেও হ'ব পাৰোঁ ৰাতি আন্ধাৰত থাকিম নালাগে আমাক কাৰণ তাৰপিছত আমি যদি কাম নকৰো কাম নকৰিলে আমি খাবলৈ হলেও এতিয়া আমি সদায়তো বইল খাব নোৱাৰো দোকানত গৈ আমি তেল ম তেল অলপ আনিবই লাগিব। নহ'লে কেনেকৈ শাকখিনি বনাম আৰু গাঁৱৰ পৰিৱেশত আছে বাৰু এতিয়া খৰি-চৰি বা সেইবাৰ পৰা জ্বলাই মেলি হেৰি কৰিব পোৱা যায়। কিন্তু টাউনত থাকিলেতো গেছটো ইউজ কৰিব লাগিব।
কম্পালছাৰি ।
কম্পালচৰি এ মিনিমাম - এনেই যদি সাধাৰণকে থাকিবলৈ হলেও আমাক পইচা লাগেই মানে - জীয়াই থাকিবলৈ পইচা লাগিছে এতিয়া-এতিয়াই প্ৰয়োজন হয় । মানে আৰু কেইবছৰমান পিছততো কি হ'ব ঠিক নাই ।
হয় আমাৰ বিশেষকে মোৰ চকুৰ আগতে এই বৰ্তমান পৰি। পৰিৱেশবোৰ এনেকুৱা ধৰণে সলনি হৈ গৈছে নহয়। আমাৰ নেক্স জেনেৰে্চনটো মানে । মানে কেনেকুৱাকে মানে জীয়াই থাকিব লাগিব সেইটো। চিন্তা কৰি কিবা মনত বেয়াই লাগে মানে
অঁ এতিয়া সাধাৰণ আগতে মানে একাউণ্টৰ পইচা- আমাৰ দিনে দিনে অলপ হলপ বাঢ়ি যায় ন। এই কেইবছৰমানানৰ পৰা মন কৰিছো সদায় ল বেলেঞ্চ সদায় ল বেলেঞ্চ বাঢ়ি যোৱাতকে- চাই কমি যায় দৈনন্দিন জীৱনত ইমানেই খৰচা হৈছে। আমাৰ সাধাৰণ ইনকমটো নহয়গে মানে-
না প্ৰয়োজনীয়তাটো বেছি বাঢ়ি গৈ আছে অৱশ্যে- মানুহক দিনক দিনে- প্ৰয়োজনতটো বেছি হৈ হৈ গৈ আছে এ আজি বোলে। কথাাতটো কৈছো এনে উদাহৰণ হিচাপে এই আজি। মাংস এক কেজি আনিছিলো ঘৰ গো- দেখনে মিলি খালো নেক্স দিনা বোলে সেই- বেলেগ যদি মাংস আনিবলৈ যাওঁ হয় অ দেৰ কেজি মান লৈ আহিবিচোন। অকমান বেলেগকে বনাই খাম তেনেকুৱা ধৰণৰ নহয় জানো কথাবোৰ সেই দিনক দিনে প্ৰয়োজনীয়তাটো- বৃদ্ধি পাই যোৱাৰ কাৰণেই আহ মানুহৰ- পইচাটোও বেছি প্ৰয়োজন হৈ গৈছে।
আৰু কওক- আজিৰ দিনটো তেনেহলে কেনেকে যাব আৰু-
এনেকেই আৰু এতিয়া মই এনেকে থাকিম। তাকে কি কৰোঁ কি নাই। গাটো বৰ এটা ভাল পোৱাই নাই মই- সুস্থ হবলৈ আৰু কেইদিনমান প্ৰয়োজন হ'ব। গানে এনেকে আছো আৰু আহ কি হ'ল গাড়ী নিজে ড্ৰাইভ কৰিব পৰা নাই। আহ লগত ড্ৰাইভাৰ পোৱা নাই এতিয়া এফালে যাওঁ বুলি কবলৈ। ত' যাবলগীয়া আছিলে। ড্ক্তৰ এজনৰ ওচৰলে-
অঁ ডক্ক্তৰক দেখাব হ'লে আকৌ জব জাবৰ আছে মানে।
হয় তেখেতক লগ কৰিবলৈ যাব আছিলে। আহ গাড়ী ড্ৰাইভাৰ পোৱা নাই কাৰণে যোৱা হোৱা নাই। তেনেকেই আৰু দিনটো পাৰ কৰিম। তাকে তোমাৰ লগৰবোৰ আছে নে?
আহ', - লগৰবোৰ আছে এজন আছে এজন ঘৰত গ'ল। তাৰো হেৰি আ', ভাইটি, মানে লগৰ মানে ভাইটি থাকে দুজন মোৰ লগত
উম', - হম',
তাৰো এজনৰ মাকৰ অলপ বেমাৰ মানে হে', বেমাৰৰ কথা পাতি আছিলোঁ, বেমাৰৰ কথাই ওলাইছে, প্ৰত্যেকৰ হৈয়ে থাকে ন ত', - সি হস্পি হস্পিতেল গ'ল হস্পিতেলত মানে মাকক চিকিৎসাৰ কাৰণে লৈ গৈছে আৰু এতিয়া ডিব্ৰুগড় লৈ গৈছে, অ', ডিব্ৰুগড়ত ডিব্ৰুগড়ত এতিয়া কিমান দিন লাগে এতিয়া অপাৰেচন হ'ব বোলে। পেটৰ অসুখ আৰু
আহ', - হ', - হ',
তাকেহে, এতিয়া কি কি হৈছে ইয়াতে! তাতে নাপাওঁ। মানে ত তাৰো মানে সেয়া আমাৰ লগতে জড়িত আছিলে সেই কামবোৰত কিন্তু এতিয়া সি কৰিব নোৱাৰিব মানে দুদিন মান মাকৰ লগত ব্যস্ত হব লাগিব ন
উম', - উম', ।
অ', সেইটোৱে আৰু আহ', বাৰু অ', - অ', কি?
নহয় বেমাৰ বোৰ কৈছোঁ আহ', এতিয়া ধৰা তোমাৰ কিবা এটা বেমাৰ হৈ আছে, মনতে ভাবিবা তুমি মোৰ অকল বেমাৰ হৈ আছে বোলো, যেতিয়া মেডিকেল এখনত সোমাই যাম যাম নহয় বা ৰে
আহ',
গোটেই দুুনীয়াখনৰ বেমাৰেই বেমাৰ হা',
বেমাৰেই বেমাৰ, সঁচাকে। এইটো বস্তু মই মানে যেতিয়া আমাৰ মাৰ হেৰি হৈছিলে, যিটো বেমাৰ হৈছিলে, মই প্ৰথমে নাজানো মানে আগত নাজানো এনেকুৱা বেমাৰো যে হয় তাত গৈ চালোঁ, গোটেই কিমানৰ মানে সেনেকুৱা বেমাৰতে এনেকুৱা, এনেকে পৰিছে মানে। এই যোনটো কথা কৈছোঁ প্ৰেছাৰ ষ্টকৰ মানে সেই যোনটো বেমাৰটো মই গম নাপাইছিলোঁ মানে এনেকে প্ৰেছাৰ ষ্ট ষ্ট'ক হৈ যায় মানুহ পৰি যায় একেবাৰে কাম কৰিব নোৱাৰা হয়, আহ', চকুতটো মেলিবলৈও তাৰ ইমানখিনি হেৰি নাথাকে মানে।
উম', ।
তাত গৈ চালোঊ বেছিভাগ প্ৰেছাৰ ষ্টকতে এনেকুৱা হৈছে বুলি কৈছে।
আহ',
উম', । তেতিয়া গম পালোঁ আৰু অ', বেমাৰবোৰ যে সবৰে হয়, এইটো মেইনটেইন কৰি ৰাখিব লাগে।
হয়', -হয়', ।
হেৰি, এ বুইছা।
অঁ',
তেতিয়াহলে ৰাখোঁ নেকি বাৰু অলপ?
অ', - অ', - অ', - অ', ঠিক আছে, ঠিক আছে। হ'ব দিয়ক। অ'কে।
ঠিক আছে বাৰু
ঠিক আছে।